হেল্ল'।
অ' শুনিছা।
অ'।
উম, ক'ত আছে, ভাল- ভাল।
অ', কি কৰি আছা নো।
এনে মই তোমাৰ এই মন্দিৰ আহিছিলো আজি এয়া কি বুলি কয় এইটো যে। মা মাইথান যে।
হা।
মাইথান মন্দিৰ চিনি পোৱা।
উম নাপাওঁ।
তেজপুৰ মাইথান মন্দিৰ। তাতে আহিছ ফেমিলি লগত তুমি ক'ত আছা।
মই ঘৰতে আছো।
উম, ডিউটি যোৱা নাই মই তোমাৰ মোৰ পাৰ্লাৰ আছে, তেটো পাৰ্লাৰ। মোৰ নিজৰ পাৰ্লাৰ আছে দে টো পাৰ্লাৰ।
অ'।
তেটো বনাও মানে পাৰ্লাৰ টেটো পাৰ্লাৰ নহয় মানে ইউনিচেক্স পাৰ্লাৰ হয়। তাতে মানে তেটোতোও আনিলো মানে এতিয়া তিনিমাহ মান হৈছে আনা।
অ'।
চব হয় আৰু তাতে। লেডিছৰ জেন্ছৰ চবৰে হয়।
তুমি কি কৰি আছা।
কিবা বিজনেছ কৰিম বুলি ভাবিছোঁ আৰু।
কি বিজনেছ কৰিবা কাপোৰ নে- নে দ দোকান।
উম, কাপোৰৰ।
কাপোৰ
অ'।
মানে নিজে ডিজাইন কৰি কিনে, উম মই মইটো ভাবিছো আৰু। কিবা কিবি আনিম বুলি মেচিনৰ বস্তুৱে মইতো টেটোৱে কৰোঁ ধৰা। আৰু এক্সট্ৰা - এক্সট্ৰা আৰু এটা ভাবিছো মানে মই দ্ৰয়িঙু কৰো ন। সেইটো কাৰণে মানে মোৰ পছ ৰো বনাম বুলি ভাবি আছো ৱালত মাৰা ৱাল প্ৰিন্টিং যে। আজিকালি মানে ঘৰবিলাকৰ ভিতৰত যে মাৰে পেপাৰ বিলাক। আৰ্ট, আৰ্টৰ পেপাৰ কিবা কিবি ড্ৰয়িং থাকে। মানে, কাষ্টমাৰ বিলাকে ক'ব আৰু মানে কোনটো ডিজাইন লাগে তেতিয়া মই সেইটো ডিজাইন মানে, একজেক্ট বনাই মানে চেল কৰিব পাৰোঁ আৰু। গ্লাছৰ, হেৰিত লগাই কেনে, কভাৰত লগাই কেনে।
উম,
হ'ম আৰু আৰু তেনেকে চুলি ষ্ট্ৰেইট কৰোঁ।
অ', সে
ছোৱালী নে ল'ৰাও?
ল'ৰা মই ল'ৰাক কৰোঁ আৰু বাকী বেলেগ ষ্টাফ আছে সিহঁতে ছোৱালীক কৰে। হুম, বাকী কাপোৰৰ ডিজাইন-চিজাইন দিব জানা?
জানো, মই শিকিছোঁ। কাপোৰৰ ডিজাইন, চিলোৱা। উম, ভাবিছোঁ উম, ঘৰতে এখন খোলোঁ আৰু
অ', মেচিন ল'ব লাগিব। এই ল মেচিন ল'লে তুমি ইলেক্ট্ৰিক লৈ ল'বা এটা।
হা?
মেচিন যদি লোৱা কাপোৰ চিলোৱা তেনেহ'লে ইলেক্ট্ৰিক মেচিনটা লৈ ল'ব, সেইটো মানে চব ফালে সুবিধা।
অহ'।
তাতে তুমি ৰুমালো ডিজাইন কৰিব পাৰা, উম। আছে মানে, আমাৰ জেঠাই আছে দে। দেখিছোঁ মানে বহুত কামত আহে। আৰু ইমান চাউণ্ডো নকৰে।
মানে মোৰ লগৰখিনিয়ে মানে
হয় নেকি, মানে পাৰ্টনাৰশ্বিপত।
মানে আমি গোটেই কেইজন একেলগ একে শিকিছিলোঁ যে কাপোৰ চিলোৱা মানে ভাবিছোঁ আৰু একেলগে, মানে হেৰি আৰু, চিলোৱা, ডিজাইন কৰা মানে, মানে অ' সেইফালৰ পৰা অৰ্ডাৰ আহিলে মানে পুৰা সেনেকৈ মানে বনাবলৈ হেৰি কৰিম আৰু উম,
বাকী কলেজ-চলেজ?
কলেজ, এইবাৰ বি এ ত এডমিশন কৰিছোঁ।
অ' বি এ এডমিচন কৰিলা?
অহ'।
কলেজ মানে এডমিশ্যন হৈছেহে, এতিয়া আকৌ গৰম বন্ধ দিছে। দিব আৰু তো এতিয়া খোলা নাই আৰু গৰম বন্ধৰ পিছতহে হা?
গৰম বন্ধত ঘূৰিব নোযোৱা?
ফুৰিব, এনেকুৱা একো প্লেনিং নাই, কিয়? কামাখ্যা মন্দিৰত মানে, পৰিয়াল খিনিয়ে যাম কৈছোঁ আৰু
অ', এতিয়াতো মেলাও খতম তাত এনে যোৱা হ'ব আৰু ঘূৰিবলে
মেলালে বহুত ভিৰ হয় না, মানে তেতিয়া ভালদৰে দচ শাসন কৰিব নোৱাৰি যে
উম।
উম, সেইকাৰণে ভাবিছোঁ আৰু পৰিয়ালৰ লগত এবাৰ দৰ্শন কৰি আহোগৈ।
পাৰি আহ উম, মই গৈছিলোঁ এবাৰ। ফেমেলিৰ লগতে গলোঁ, ফ্ৰেণ্ডছ লগত যাম অহা মাহত যাম শ্বিলং যাম চাগে।
অ' ফুৰিব যাবা নেকি?
আৰু সৰু সুৰা ফ্ৰেণ্ডছ বোৰৰ লগত ল'ৰা ছোৱালী যাব। উটচ
অ' ঠিকে আছে।
ওলাবা, যদি যোৱা।
অ' অ' হ'ব বাৰু, মোৰ আৰু আমাৰ এইফালে লগৰ কেইজনীক সুধি পেলায় ক'ম।
এহ উমহ।
পিছে তুমি কি অ' কিহৰ লৈকে পঢ়িলা?
মই হায়ৰছেকেণ্ডী পাছ কৰি কিনে নিজৰে বে ব্ৰিজনেচ ষ্টাৰ্ট কৰিলোঁ আৰু।
অ' আৰু নপঢ়া নেকি?
আৰু কিমান পঢ়িবা, এতিয়া মানে চাকৰি চাকৰি কিবা এটা কৰিবলৈও মানে মানে মোৰ নিজৰ গাতে বহুত টেটু আছে, সেইটো কাৰণে বুইছা।
অ' তুমি টে টেটু আৰ্টিষ্ট না। উম।
মোৰ নিচিনাকে এইটো ধৰিলওক পোৱালি এটাক কোনে চাকৰিত ল'ব।
প্ৰথমে তুমি আঁকি ল'ব নালাগিছিলে আৰু টেটো খিনি।
যাৰ সৰুৰ পৰা আৰু পৰা মন আছিলে এতিয়া টেটু আৰ্টিষ্ট বনিবলৈ। এই লাহে ধীৰে গৈছে গৈ আৰু কিমান আগবাঢ়ে বা এতিয়া।
অ' কিয় টেটু আৰ্টিষ্ট বহুত ডিমাণ্ড থাকেতো।
থাকে বাৰু মানে মেনকেজ মই বাহিৰত শিকিব নগলো ন। ঠিকে গোজত এনছাৰ দিয়ে বোলে। পালোঁ হয়, চাৰ্টিফিকেট পোৱাহেঁতেন, মই পাৰ্লাৰটো আৰু ডাঙৰকৈ খোলিব পাৰিলোঁ হয়। মানে চাৰ্টিফিকেট নাই ৰ মই নিজে শিকিছোঁ, নিজে বনাইছোঁ।
অহ'
হ'লেও বাৰু। মোটামুটি আহিছেহে মানুহ।
অ' কিয় হেৰি ডিগ্ৰীটো থাকিলে ভাল আৰু
অ' ভাল আছিলে, চবেই কৈছিলে বাৰু।
এবাৰ হ'লে মানে কৰি ল'বা।
উম।
উম, তেতিয়া বেছিকে অলপ নামটো হ'ব।
এতিয়া, তোমাৰ কি বুলি কয় নলেজ টো হ'ব, তেতিয়া মানে নলেজ টো হ'ব তেতিয়া।
উম, আৰু আজিকালি মান সেইটোত বহত ওলাই নহয় টেটুটো ৰিভাৰ।
উম, উম, তোমাৰ মন আছে নেকি বনাব?
হা, নাই। নাই মোৰ এনেকুৱা মন। নাই এতিয়া বহুত নালাগে আৰু মানে বহুত ভেকেঞ্চি ওলাইছে না। তো এতিয়া এপ্লাই কৰিলে মানে আকৌ টেটু বনালে কথাটো বেয়া হৈ যাব নহয়।
উম।
আৰু ঘৰৰ ফালৰ পৰাও নিদিয়ে। উম, বেয়া পাই মানে টেটু যে বনালে।
কোন আছে তোমাৰ দাদা নে ভাইটি আছে?
উম, দাদা আছে।
উম।
আহ দা দাদা এতিয়া কাম কা হা
কিন্তু অকল দাদা আছে।
দাদা অ দাদা দেউতা মা আৰু মই।
উ মোৰ ভাইটি আছে। মই মা আৰু দেউতা।
ভাইটিয়ে কি কৰে।
ভাইটিয়েও হায়াৰ ছেকেণ্ডেৰী কৰি কিনে এতিয়া অনলাইন জব কৰি আছেগে।
অ'
জব মানে ট্ৰেইনিং যে ষ্টক মাৰ্কেটিঙৰ।
অ' সেইবোৰত বহুত উম।
উম।
মোৰ বাৰু।
ভালে মানে কি আৰু কেতিয়াবা মানে লচ হৈ যায়। কেতিয়াবা লাভ হৈ যায় তেনেকা আৰু।
তাকেইতো। মই এবাৰ ট্ৰাই কৰিছিলো কিন্তু। তাৰ পিছত হেৰি ভাল নহ'লে যে ইমান তাৰ পিছত একে নকৰিলো আৰু।
উম- উম ষ্টকটো চেলো কৰিব লাগে ন' মানে। কেতিয়াবা চেল নহলে প্ৰফিট নহয় ইমান।
মানে লোকচান হ'লেও প্ৰফিট এটা ওলাই সৰু সুৰা কিন্তু এইটো প্ৰফিট। ভাল নালাগে মোৰ নালাগে মানে তেনেকাে এইটো কাৰণে ভাইটিয়ে কৰি আছে কৈ থাকক মইতটো দোকানত। চলাই আছো নিজৰ পাৰ্লাৰটো চলাই আছোন চলি আছো আৰু তেনেকে।
উম হম।
তেওঁ ভাবিছো গাড়ী এটা লৈ কেনে। কে ভাবিছো মানে পাৰ্মিট কৰিম বুলি ভাবিছো এ লৈ কেনে
ঠিকে আছে বাৰু এনেকে কৈ থাকিলেও অলপ হেৰি হয় হা?
তুমি কিহলৈকে পঢ়িলা?
মই এইবাৰ বি এ ছেকে ফাৰ্ষ চেম।
অ', অ', বি এ চেম ক'ত-ক'ত লৈছা?
হা? ৰঙাপাৰা কলেজ।
অ, ৰাঙাপাৰা তুমি কি মিছামাৰীত থাকা নেকি?
অ',
উম, ৰাঙাপাৰা মোৰতো পাৰ্লাৰটো ৰঙাপাৰতে আছে ৰাঙাপাৰা মেইন টাউনত আছে। উম,
অ, জানো মই এবাৰো হেৰি কৰা নাই বাৰু।
উম, মিছামাৰীওঁ মোৰ গৈ থকা হয় বাৰু।
অ, পিছে মিছামাৰীটো খুলিবা নেকি?
মিছামাৰীতটো নুখোঁলো বাৰু তাতে মোৰ ফ্ৰেণ্ডছ বিলাক আছে।
আহ,
চিল্পী নামৰ ছোৱালী এটাক চিনি পোৱা নিকি তাৰে? চিল্পী নামৰ ছোৱালীজনী চিনি পোৱা নিকি তাৰে? চিল্পী -চিল্পী
অ, ডাঙৰ হয়। অলপ অ, পাওঁ বাৰু সেইজন। এতিয়া তোমাৰ কোৱাজনী হয় বা নহয়
দাদাও কেইটামান আছে তাই বাপেকে ভাঁও লৈছিলে ভাওনাত
আহ পাও চিনি
মইতো তেজপুৰৰ হয় বাৰু একেলগৰ নহয় মানে মোৰ লগৰ এটাৰ কোনোবা হয় সেইটো কাৰণে চিনি পাওঁ আৰু
অঁ, অঁ।
উ মোক চিনি পাইদে সুধিবা যদি মানে ঘৰৰ ওচৰ ন তোমালোকৰ
দূৰ আছে আমাৰ এইফালেকে
গৈছো বাৰু গৰু বান্ধা হৈ পেলাই মই বহুত বাৰ গৈছো।
নহয় এ অহ নহয় এইফালে শিল্পাবাহঁতৰ ঘৰ দেখিছা
ঘৰ নাই ঘৰৰতটো দেখা নাই বাৰু
অ মানে অহা নাই এইফালে
উ ন না তালোকে যোৱা ও নাই
কি অলপমান দূৰ
উ নদী ফালে নেকি
আহ
যাব লাগিব এক দিন ৰখা তোমালোকৰ ফাল
অ আহিবা এবাৰ
উম
চে ভাত খালা
ভাত নাই খোৱা সিহঁতে খামছে কিবা খিচিৰি চিচিৰি খামছে
অঁ ক'ত আছ অঁ হেৰি নাঘৰত আছা ন!
মানে
অঁ আজিতো খাব নাপায়ে ভাত আৰু তোমালোকৰ উম দৰ্শন কৰিলে দৰ্শন কৰিলে কৈছো।
উম।
আহঁ
কৰি মেলি য